হেল্ল' হেল্ল' শুনিছা? হেল্ল', হেল্ল', হেল্ল'।
অ' শুনি আছো।
কি কৰি আছা?
মই তোমাৰ এয়া বহি আছো ৰুমতে।
অ' আজি ফুৰিব যোৱা নাই নেকি ক'তো?
আজি ফুৰিব যোৱা গৈছিলো বাৰু এই ওচৰৰ এনে জেগা এটালৈ গৈছিলো।
ক'ত গ'লা আজি?
এই ইয়াৰে আজাদ বুলি কয় লখিমপুৰৰ।
হয়।
আজাদ-আজাদ চেণ্টাৰলৈ গ'লোঁ।
হয় হয়।
তাত গৈ লৈ হোটেল এখনতে একাপ চাহ খালোঁগৈ চিঙৰা লগত।
হয় হয়।
তাৰপৰা আপুনি যোৱা আজি ক'তো যোৱা নাই নেকি?
নাই আজি মই গৈছিলো। এক এতিয়া আহিলো অ' মানে এনে অলপ ফুৰিব গলো।
হয় হয়।
ল'ৰা ছোৱালীকেইটাৰ লগত।
হয়।
অ'।
বাকী আৰু বেলেগ জেগাই ফুৰা চকা কৰা নাই নেকি?
ফুৰা চকা মানে আমাৰ ইয়াতে বৰষুণ দি আছে বৰ্তমান।
হয়।
বৰষুণৰ কাৰণে আমি ফুৰিবলে ইমান এটা ভাল লগা নাই।
একচুৱেলি এনেকুৱা বতৰত ভাল নালাগে, এইবিলাক উৎসৱ পাৰ্বণ যেনে বিহু চিহু তেনেকুৱাবিলাকত মানে গ'লে ভাল আৰু।
হয় হয়। মানে নতুনকে কিবা ফিল্ম এখন আহিছে।
অঁ।
ককা দেউতা হাতী নাতি নে কি এইখন?
এখন চাবা নেকি তুমি?
আজি মানে সেইখন চাব গৈছিলো।
হয়।
মানে ৱাইফৰ লগত।
হয় হয়।
লগতে ল'ৰা দুটাও সিহঁতিও চালে মানে খুব ভাল পালে চাই।
হয় হয় বস্তুটো চলি আছে ন?
হয় হয় চলি আছে ফিল্ম ফিল্ম অ
টিকেট হেল্ল' টিকেট কেনেকৈ লয় এজনত?
টিকেট আপোনাৰ আমাৰ দুশ পঞ্চাশ কেে আছিলে মানে বিভিন্ন ধৰণৰ চীত আছে ন।
একেবাৰে কম কিমান একেবাৰে কমটি দামৰ টিকেট?
একেবাৰে কমতি দামত আপুনি নব্বৈ টকাটো পাব, তাৰ পিছত আপুনি এশ বিশ টকাত পাব এশ পঞ্চাশ টকাত পাব দুশ টকাত পাব দুশ পঞ্চাশ টকাত পাব।
অ আচ্ছা।
আমি আমি মানে হেৰি কৰিলো মই আৰু মোৰ ৱাইফে মানে দুটা চিট ললো
কিমান টকীয়া?
দুশ পঞ্চাশ দুশ পঞ্চাশ।
পাঁচশ টকা দি দি চালা ন।
হয় হয় তাৰপিছত ল'ৰা দুটা মানে কোচতে বহিছে আৰু আমাৰ।
অ আচ্ছা।
বুজি পালে?
ঠিকে আছে বাৰু বাকী কওকচোন চাই কেনেকুৱা পালে ককা দেউতা নাটি আৰু হাতী?
বহুত ভাল লাগিলে বহুত ভাল লাগিলে আপুনিও চাব পাৰিলে সময় পালে।
অঁ আচ্ছা কাহিনীটো কিবা বুজি পালে নেকি ফিল্মখনৰ?
কাহিনীটো কাহিনীটো বুজি পালো বাৰু।
অলপ ক'ব নেকি মানে কাহিনীটোৰ বিষয়ে মানে কেনেকুৱা ধৰণৰ কি।
নাই নাই এইটো আপোনাক মই কব নোৱাৰিম আপুনি বেয়া নাপাব। মানে কেলে বেয়া নোপাব কলো আপুনি মানে চাব যাব যেতিয়া ন
হয়।
আপোনাক যদি মই কাহিনীটো কৈ দিওঁ আগতে
হয়।
ত' আপুনি চাই ভাল নাপাব নহয় কথাটো বুজি পালে।
এইটো হয় বাৰু মানুহে কোৱাটো আৰু চোৱাটো বেলেগ কথা ন পাৰ্থক্য আছে।
সেয়াই এতিয়া মই যদি কৈ দিওঁ আপোনাৰ মানে ভালে নালাগিব চাই।
অ।
বুজিলে?
আপুনি ঠিক
তাতে-তাতে মানে আপোনাৰ বিহুৰ বিষয়ে আছিলে দেই
হয়
অসমীয়া বিহুৰ বিষয়ে আছিলে। মই মানে বুজি নাপালো মই অকল মানে মাঘৰ বিহুতোহে জানো।
মাঘৰ বিহু
হয়-হয়
বুলি ক'লে আগৰ দিনলৈ মনত পৰি যায় আগৰ দিনত কেনেধৰণে পালন কৰিছিলোঁ।
হয়-হয় মানে বিহুবিলাক দেখাইছিলে, মই ভালদৰে বুজি নাপালো, বিহুৰ কথা কৈছিলে।
হয়-হয় বিহু
মানে মই সৰুৰ পৰাই চহৰত থকা ন।
হয়-হয়
ত মানে বিহুৰ বিষয়ে ইমান এটা নাজানো।
একচুৱেলি কোনটো বিহুৰ বিষয়ে তাত দেখা গৈছিল মানে
বিষয় কোৱা হৈছে।
তিনিটা বিহু ন?
দেখুওৱা নাই, আপোনাক কোৱা হৈছে।
আপুনি তিনিটা বিহুৰ বিষয়ে যে কৈছে তিনিটা বিহু নাম জানে নাই বাৰু আপুনি?
তিনিটা বিহুৰ নাম জানো বাৰু বহাগ বিহু মাঘৰ বিহু, কাতি বিহু। মই মানে মাঘৰ বিহুটোহে বুজি পাওঁ।
আপুনি মাঘৰ বিহুৰ বিষয়ে জানে ন?
হয়-হয়।
কওকচোন বাৰু মাঘৰ বিহু কি কৰা হয়? কেনেদৰে পালন কৰা হয়?
কিন্তু মই ই দুটা বিহুৰ বিষয়ে মই নাজানো ভালদৰে মই আপোনাক কম বাৰু মাঘৰ বিহুৰ বিষয়ে কিন্তু আপুনি মোক ই দুটা বিহুত কি কি কৰা হয় সেই দুটা সেইকেইটা কথা বুজাই দিব লাগিব।
অঁ এতিয়া মই আপোনাক বহাগ বিহুৰ বিষয়ে কম নে কাতি বিহুৰ বিষয়ে কম
আপুনি প্ৰথমতে কাতি বিহুৰ বিষয়ে কওক।
কাতি বিহু ন।
হয়।
একচুৱেলি কাতি বিহুটোক আমাৰ অসমীয়া মানুহে কঙালী বিহু বুলিও মানে কয়।
হয়-হয়।
যিহেতু মানে সেইটো সময়ত মানে মানুহৰ অলপ হাহাকাৰ অলপ সৃষ্টি হয় মানে অভাৱ হয় মানে, মানুহৰ বহুত অভাৱ দেখিবলৈ পোৱা যায়।
অভাৱ মানে, কিহৰ অভাৱ?
অভাৱ মানে এনেকে ধান, চাউলৰ পৰা ধৰি, পইচা পাতিৰ পৰা ধৰি
হয়-হয়।
মানে সেই দিনকেইটা অলপ মানে অভাৱ সেইকাৰণে মানে কাতি বিহুটোক কঙালী বিহু বুলি মানে কোৱা হয় অসমীয়া মানুহে।
হয়।
একচুৱেলি কাতি বিহুটোত- আমাৰ অসমীয়া মানুহে পথাৰত চাকি-বন্তি জ্বলায়
হয়
মানে লক্ষী হ'বলে। ধানৰ লক্ষী তাৰপাছত এনেকে থান নম থান নামঘৰত চাকি বন্তি জ্বলোৱা হয় তাতো।
হয়
এনেকে তুল তুলসী ঘৰৰ আগফালৰ তুলসী তলতো জ্বলোৱা হয়। চাকি বন্তি এনেদৰে মানে এই কাতি বিহুটো পালন কৰা
হয়
তাৰপাছত মাঘৰ বিহুটো হৈছে তোমাৰ
মাঘৰ বিহুতো মই জানো, মই জানো মাঘৰ বিহুতো মই জানো আপোনাক ক'ম নেকি মাঘৰ বিহুৰ বিষয়ে?
কওকচোন বাৰু আপোনাৰ ফালৰ পৰা শুনো।
মানে মাঘৰ বিহুত কি কৰা হয়, আপোনাৰ সকলোৱে মিলি- অ যিদিনা বিহু থাকে
অ
সেইদিনা আগদিনা মানে ৰাতি সকলোৱে মিলি মানে জুই, জুইৰ ওচৰত বহে।
অ'
মানে সেই দিনত মানে ঠাণ্ডা হয় ন বহুত সেইকেইটা দিনত। বুজি পাইছানে?
এ মানে, মানে বহাগ বিহুটোৰ মানে প্ৰথম দিনাৰ পৰা কি কি কয় কব নেকি মানে উৰুকা দিনাৰ পৰা মানে
মাঘৰ বিহু, মাঘৰ বিহু মই ব'হাগ বিহুৰ বিষয়ে নাজানো।
অ', অ' মাঘৰ বিহুৰ বিষয়ে কৈ আছে ন।
মানে মাঘৰ বিহুৰ এই আগদিনা মানে কি কয় আপুনি কব নি মানে মা- মাঘৰ বিহুৰ আগদিনাখন উৰুকা বুলি কয়। হেল্ল'
হেল্ল হেল্ল হেল্ল
শুনা পাইছানে?
শুনা শুনি আছোঁ, শুনি আছোঁ।
কওঁকচোন
মানে আপোনাৰ বিহুৰ আগদিনা মানে সকলোৱে মিলি জুলি ভাত খায়,
হেল্ল'
গান হেল্ল', হেল্ল'
অ', হয়, কওক
মানে তাৰ আগদিন মানে অ' খাম এ ৰুমত নাই, নাই ৰুমত, ৰুমত মোৰ ৰুমত
হেল্ল'
অ', হেল্ল', হেল্ল'
অ', কওক
মানে যিদিনা বিহু থাকে তাৰ আগৰ দিনা মানে সকলোৱে মিলিজুলি ভাত খায় একেলগে।
অ'।
বুজি পাইছা?
হ, হ।
তাৰপিছত মানে
যিহেতু মাঘৰ বিহু বুলি ক'লে মানে গোটেই মানে আমাৰ অসমীয়া মানুহৰ এ, এইটো কি ধনে ধানে গোটেই উপচি পৰে।
হয়, হয়।
মানে সেই, সেই দিন মানে সেই বিহুটোত মানুহৰ কোনো অভাৱ নাথাকে।
হয়।
টকা পইচাপা ধৰি সা সম্পত্তি, ধানে চাউলে ধৰি চব মানে বস্তু তোমাৰ মানুহৰ থাকে সম্পূৰ্ণ।
হয়, হয় হয়।
যিটোকে বিচাৰোঁ সেইটোকে পাওঁ মানুহক বিচাৰিলে।
হয়।
যিহেতু মাঘৰ বিহুৰ আন এটা নাম ভোগালী বিহু হৈছে। নাম মানে ভোগালী বিহু হিচাপে মানে নাম দিয়া হয়।
হয় হয়।
ভোগালী বিহু, হেল্ল'।
শুনিছে?
ভোগালী বিহুৰ আগদিনা, উৰুকাৰ দিনা আজি মানে গোটেই মানুহে ধান চান চপাই মেলি মানে এসাঁজ ভাত মানে ভালকৈ খাওঁ বুলি মানে ভাবে।
সকলোৱে মানে মিলি জুলি খায় মানে ইয়াতে, হয়।
অ' মানে মানে যিহেতু আঘোণ, আঘোণ পুহ মাহ মানে পোহলৈকে গোটেই মানে সকলো ধান চান চপাই মেলি মানুহে আজৰি হয় মানে যিহেতু, শুনি আছোঁ।
অ'।
মানে সেই বিহুটোতে কি কৰে মানুহে মিলি জুলি সকলোৱে ভাত এসাঁজ খাই উৰুকাৰ দিনা ভালকে।
হয় হয়।
মাছে, মঙেহে।
হয়। আকৌ ৰাতি হ'লে আমি চুৰ কৰিব যাওঁ।
অ' সেইটো মানে আচলতে আগৰ দিনৰ এটা মানে নিয়ম আছিলে।
পৰম্পৰা, পৰম্পৰা।
পৰম্পৰাই আছিলে। মাঘৰ বিহু মা নে উৰুকা দিনা কি হয় এ, মানে তাৰ গাঁৱৰ ডেকা ডেকা ল'ৰাবোৰে
হয় আমি হাঁহ চুৰ কৰিছো দেই।
মানে মানুহৰ মনোৰঞ্জনৰ কাৰণে কিছুমান মানে অলপ এ চুৰ কৰে চুৰ কৰে মানে বস্তু মানুহৰ ইঘৰৰ পৰা সিঘৰ বস্তু চুৰ কৰি লৈ যায়।
হয় হয়।
সে তেনেকুৱা মানে আ মই আজিলৈকে তেনেকে কৰি পোৱা নাই কিন্তু মন টো যায় মানে বেয়াও লাগে, মানুহ ঘৰে আকৌ বেয়া পাব বুলি।
আমি এবাৰ হাঁহ চুৰ কৰিছিলো।
হয়।
চুৰ কৰিলো, ছা আলু চুৰ কৰিলো।
হয়।
মানে ৰাতিয়ে খাই দিলো মান- এছাব বহাগ বহাগ বিহু হয় বহাগ বিহুৰ বিষয়ে অ বিহুৰ বিষয়ে কওক আপুনি?
বহাগ বিহু।
হয়।
বহাগ বিহু বুলি ক'লে আমাৰ অসমীয়াৰ প্ৰাণ দেহে মনে প্ৰাণে গোটেই উপচি পৰে।
হয়।
যিহেতু বহাগ বিহু বুলি ক'লে গোটেই অসমীয়া মনত আনন্দ উল্লাস নামি উঠে।
হ হয়।
বহাগ বিহুৰ উৰুকা দিনা আচলতে আগদিনা বা গৰু বিহু বুলি কোৱা হয়।
গৰুক গা ধুৱাই ন সেইদিনা?
যিহেতু সেই দিনটোত গৰুক মাহ হালধিৰে গা ধুৱাই মেলি গৰু চাট দীঘলতি মাখিয়তী সিহঁতৰ গাত কোবাই মাহ হালধি খানি কেৰেলা খা বেঙেনা খা তই হবি ব-